উম কোৱা।
কি কৰিছা?
এ এনে বহি আছিলো। তুমি?
অ অ ময়ো এনে আছিলো ৰবা। তাকে ঘৰত খবৰ ভাল নে নাই?
উম উম ভালে ৰ'বা। তোমালোকৰ ফালে?
আমাৰো ভাল।
অ কিবা খালানে নাই?
নাই ৰবা খোৱা নাই এতিয়ালৈকে। তুমি খালা?
নাই নাই ময়ো এই শুই উঠিছোহে শুই উঠি পেলাই মোৰ গা ধুই আহিলোঁ।
অ হয় নেকি?
উম।
উম বাকী কলেজটো বন্ধই দিছে ন?
অ বন্ধই ৰ'বা গৰমৰ বন্ধ দিছে। তোমাও দিছে চাগে?
অ অ আমাৰো বন্ধ দিছে ৰ'বা।
হয়।
বাকী কোৱাচোন কিয় বা ফোন কৰিলি ইমান ৰাতিপুৱা?
মই এনে আছিলো অকমান বাগৰি বিচনাতে তো ভাবিলো এনে অকমান অ নদী সংৰক্ষনৰৰ ওপৰতে কথা পাতো নেকি তোমাৰ লগত।
অ পাৰি কোৱাচোন।
তুমিতো জানাই আজিকালি নদীবোৰ আমাৰ কিমান হে লেতেৰা হৈছে মানে কিমান উম উম যত ‌তত ৰাস্তা বোৰতে মানে কাষত যোনবিলাক নদীবোৰ থাকে কিমান লেতেৰা হৈ গৈছে দেখা পোৱা‌‌ই চাগে।
উম হয় হয় আৰু নদী সংৰক্ষণ আজিৰ যুগত বহু মানে দৰকাৰী হৈ পৰিছে বুলি মই ভাবো কাৰণ আজিকালি কোনো কাৰণে কিমান লেতেৰা হৈ পৰিছে সেইবাবে মই সকলোৱে মানে সচেতন হোৱাতটো উচিত।
অহ হয় তুমি ঠিকে কৈছা দিয়াচোন কাৰণ আহ আজিকালি মানে সকলোৱে বেছি ভাল জাবৰ জোথৰবোৰ নি পেলাই এনেদৰে নদীৰ ওচৰ তে পেলাই দিয়ে বা নদীত পেলাই দিয়ে ডাইৰেক্ট। এনেকুৱা আচলতে কৰিব নালাগে বাৰে বহুত মানুহক মই দেখা পাইছো যে আহ মানে জাবৰ নিজৰ ঘৰৰ জাবৰ জোথৰবোৰ লৈ যায় যে, সেইবিলাক নিপেলাই আহ নদীবোৰত পেলাই দিয়ে। সেনেকুৱা আচলতে কৰিব নালাগে।
সেইটো হয়। যিহেতু আমাৰ হম্ পানী আমি- বহুত উম জৰুৰী হয় সেই বাবে আমিতো ক'বলৈ গ'লে বহুখিনি পানী আমি- সেই সেনেকে খেতি পথাৰতটো দিওঁতেচোন মানে সেই নদীৰ পৰা লৈ যায়। সেইবাবে আমি এইবোৰ ভালকে এ আৰু কৃষিৰ লগত তাৰ পিছত মানে জলবিদ্যুত উৎপাদনত ধৰি লোৱা মানে উমম সটো লাগে দিয়াচোন তাৰপাছত উম সেনেকেই উম বিভিন্ন ধৰণৰ আমাক পানী দৰকাৰ মানে নদীতো দৰকাৰ সেইবাবে আমি- সেইটো আমাৰ এ নিজে ভালে ৰখাতটো উচিত
হয় হয় তুমি একেবাৰে ঠিক কথা কৈছা দিয়াচোন। সেইকাৰণে আমি এ মানে হ নদীবোৰ ভাল- আৰু জানা তো মানুহ বোৰে কি বুলি কয় নদীবোৰত- প্লাষ্টিক বোৰো পেলায় আচলতে- সেই প্লাষ্টিকৰ পৰাতো কিমান বেছি প্ৰদূষন হয় জানাই, কাৰণ প্লাষ্টিক বোৰ- অ কিমান বেছি চব বস্তুৰ কাৰণে প্লাষ্টিক বোৰ বেয়া। প্লাষ্টিকবোৰ এতিয়া জ্বলালেও- মানে ধোৱা ওলাই যায়, যোনটো ধৱা মানে উ বিশ- ষাত আৰু মানে যত প্লাষ্টিকৰ ধোৱাতটো- আৰু বা প্লাষ্টিক মাটিত ত পেলাই থলেও বহু ওচৰ ধৰি সেনেকে থাকে ৰা- প্লাষ্টিকটো গেলি পচি নাযায় আচলতে সেনেকুৱা কৰে মানুহ বিলাকে- এ সেইকাৰণে প্লাষ্টিক বোৰ নি পেলাই এ আ ন- দি বিলাকত সেৱা কৰিলে উ মে- নদীবোৰত যোনবিলাক মে জলচ প্ৰণী থাকে ধৰা মাছ কাছৰ বা কিবাই হওক- সেই লেতেৰাবোৰ সিহঁতে খালে সিহঁতেতো মৃত্যুুৰ মুখত পৰে ন।
হয় একেবাৰে ঠিক কথা কৈছা, আৰু মানে উম- উম আৰু নদী সংৰক্ষণ পৰা আমি মানে তুমি কৰা আৰু মানে প্লাষ্টিক- তাৰপাছত আৱৰ্জনা আৰু ৰাসায়নিক বৰ্জবিলাক মানে আমি- ৰাসায়নিক তাৰ পিছত আৰু ধৰিল যেনেকে আজিকালি কল কাৰখানাৰ যিবিলাক- অবৈধ মানে দূষিত উম পানী- সেইবিলাকো চিধা মানে ন- ই এতিয়া মানে কোনো ধৰণৰ শোধন নকৰাকৈ বা- মানে একো ফিল্টাৰ নকৰাকৈ যিহেতু নদীত পেলাই দিয়ে সেইবোৰো বহুখিনি দূষিত কৰে আৰু তাই- এ তাতে থকা মাছ কাছ তাৰ পাছত জলজুৰি যিখিনি প্ৰাণী- সেই পানীখিনিও মৃত্যুমুখত পৰিছে।
হয় তুমি ঠিকে কৈছা আৰু- এতিয়া যদি আমি নাখায় সৰু মানে মানুহবোৰে নলা হওক নৰ্দমা হওক। সকলো বিলাকৰ মানে- সেইবিলাকতো বিভিন্ন ধৰণৰ জাবৰ জোথৰ বা মানে এনেকোৱা আহ কিবা খাই পেলাই পিক পেলাই দিয়ে তাতে আচলতে সেনেকোৱা কৰিব নালাগে- গে, কাৰণ-
উ
সেই নলা নদৰ্মা পানীবোৰ গৈ গৈ কোনোবা নদীত পৰে তাৰপিছত সেই নদীত- পানীবোৰ ক'ৰবাত এনেকুৱা সাগৰত পৰে। কিন্তু মানে সেনেকুৱা কৰিব নালাগে আমি নহলে, চাবা তুমি এতিয়া আমাৰ ব্ৰহ্মপুত্ৰৰ নদীখনে সেইখন কিমান মানে- আগতে চাফা আছিল, কিন্তু এতিয়া দিনক দিনে সেই- নদীখন মানে ইমান লেতেৰা হৈ গৈছে নহয়। সেইখন চাব পৰা অৱস্থাতে নাই আজিকালি।
তাকে তাকে অঁ, এইবিলাকতো বাৰু মানুহ মানুহ বিলাকৰ এ। ৰোবায়া সুধিছে আৰু মানে এই নদীৰ পৰা বহু খিনি মানে বালি উত্তলনো কৰি থাকে সেইবিলাক বন্ধ কৰিব লাগে দিয়াচোন তাৰপিছত অ উম- আৰু মানুহ বিলাকে এইটোও জানিব লাগিব যে, নদী সংৰক্ষণ- আ ভাই কিমান প্ৰয়োজনীয় হয় কাৰণ চা কবলৈ গ'লে আমি মানে ডাইৰেক্টলি আমি যদি নদীৰ পৰা পানী নাখাও কিন্তু আমি ইনডাইৰেক্টলি এই নদীৰ পৰাই পানীতো খাঁও আমি যদি সেইবোৰ যদি মানে চাফা কৰি যদি নাৰাখো তেনেহ'লে আমি বিভিন্ন উম ৰোগত ৰোগৰ পৰিব পাৰিম দিয়া সেনেকে আজিকালি বহুখিনি ৰোগো হবলৈ ধৰিছে মানুহ বিলাকৰ এইবিলাক মানে বহুত অশুদ্ধি পানী খাই পেলাই এই এচিবিলাকে আমাৰ বহুত বেয়া হৈ গৈছে আৰু নদীবিলাকো জোনে যদি এনেকেই এ মানে লেতেৰা হৈ থাকে তেতিয়াহ'লে অ উম মানে পিছৰ ভৱিষ্যতৰ প্ৰজন্মৰ বাবে বহুত মানে বিপদজনক বুলি মই ভাবিম আৰু
আৰু তুমি ঠিকে কৈছা কাৰণ এতিয়াই ইমান লেতেৰা হৈ গৈছে নদী নদীবোৰ আৰু পিছৰ প্ৰজন্মলৈক তো মানে বহুত বেছিয়ে লেতেৰা হৈ যাব তে তিয়া আৰু চাব পৰা অৱস্থাই নাথাকিব সেইবিলাকত ত মই ভাব বো যে যিমান পাৰো আমি আহ নদী সংৰক্ষন কৰিব লাগে আচলতে নদীবোৰ আমি এনেদৰে যদি লেতেৰা কৰি যাওঁ তেন্তে আমাৰ নিজৰে বিপদ বি পদ বা পিছত অহা প্ৰজন্মটোৰ বিপদ হব। তে সেইকাৰণে আমাৰ এটা দায়িত্ব যে আমি তো মানে চাফা কৰি ৰাখো বা সংগ্ৰহ কৰোঁ আৰু লগতে তুমি চাবা যে নদীৰ পাৰৰ যোনবিলাক গছ-গছনি বা কিবা থাকে। আজিকালি মানুহবোৰে সেইবোৰ কাটি দিয়ে ফলত মানে আহ তাৰে যোনটো গছ গছনি বোৰে তাৰে ওচৰৰ নদীৰ অহ পাৰৰ মানে
মাটিবোৰ থাকে সেইবিলাক খামোচ মাৰি ধৰিছিল কিন্তু এতিয়া সেইবিলাকৰ মানে গছ গছনি ক টাৰ ফলত সেইবোৰ আৰু মানে গৰা খহনীয়াৰ সৃষ্টি হয় কিবা হয় ত' আমি সকলোবোৰ আচলতে চাব লাগে আমি গছ কটাৰ ফলত বিভিন্নতো বা উ অপকাৰিতা হয়ে তাৰপিছত ইয়াৰে গছ বোৰ কটাৰ ফলতো আমাৰ গৰাখহনীয়া হয় বা কিবা হয়। ত আমি সেনেদৰে সকলো বিলাক ভাবি চিন্তি কৰিব লাগে আচলতে। যিহেতু মানুহ জীৱ শ্ৰেষ্ঠ হয়ত। অ সকলোখিনি ভাবি চিন্তি কৰিলে। আমাৰ নিজৰে বিপদৰ পৰা আমি আঁতৰত থাকিম দিয়াচোন।
হয় হয় আৰু ঠিকে কৈছা আমি নদী সংৰক্ষণৰ বাবে আমি মানে চৰকাৰৰ লগত আমি জনসাধাৰণ বিলাকেই মানে একেলগে কাম কৰিব লাগে তেতিয়া নদীটো সংৰক্ষিত হৈ থাকিব জানা আৰু মই ভাবো যে চৰকাৰখনে এখন কঠোৰ আইন বনাব লাগে যে উম নদীত মানে আৱৰ্জনা তাৰ পিছত এনে বিভিন্ন ধৰণৰ প্লাষ্টিক পেন পেলোৱা তাৰ পিছত আৰু এই মই বিশেষকৈ ক'বলৈ যাম যে উদ্যোগৰ পৰা মানে যিখিনি সিখিনিও মানে যিখিনি অপদাৰ্থ বস্তুবিলাক নদী পেলোৱা হয় সেইবোৰে বহুত ক্ষতি কৰে দিয়াচোন আৰু সেনে- ধৰণৰ সনে কৃষকসকলে সেনেকে উ মানে পানীটো উম নিবলে নোৱাৰে আৰু। যদি বিশুদ্ধ পানী বায় তেওঁলোকে এ তেনেহলে, মানে শস্যটো বহুত উ ভালদৰে বৃ- দ্ধি হ'ব যদিহে তেওঁলোকে বিশুদ্ধ পানী পায় সেই খেতি পথাৰত কিন্তু যদি মানে এনে- ৰে বেয়া অযুক মানে বেয়াযুক্ত পদাৰ্থ যদি পাই থাকে তেনেহলে এই ফচলবিলাক ভালদৰে বৃদ্ধি হব নোৱাৰিব আৰু এ সেনেকে বিভিন্ন ধৰণে মানে বেমাৰ বিলাক আজিকালি আমাৰ মানুহবিলাকৰ দেহত দেখিবলৈ পোৱা যায় দিয়াচোন।
হয় তুমি ঠিকে কৈছা দিয়াচোন আমি এ যিমান পাৰোঁ আচলতে নদী সংৰক্ষন কৰিব লাগে। আমি নিজৰ ওচৰৰ জেগা চবেই হওঁক নদী বুলি নহয় হওঁক সকলোবোৰ প্ৰদূষণৰ পৰা আঁতৰত ৰাখিব লাগে। কিন্তু মানে আমি সেইবোৰ ন- কৰি পেলাই আমি মানে সকলোবোৰ লেতেৰা কৰি আহিছো আচলতে সেনেকুৱা কৰিলে আমাৰ নিজৰে বি- পদ হৈ দিয়াচোন আমি এইবোৰ এৰিব লাগে।
হয় হয় ঠিক কথা কৈছা। একেবাৰে দিয়া আৰু মানে আজি কথাখিনি পাতি ভাল লাগিলে। আৰু পিছলে আমি কেতিয়াবা বেলেগ বিষয়ৰ ওপৰত কথা পাতিম।
হয় ঠিক আছে দিয়া ৰাখিছো আজি।
উম দিয়া।